হয়, নমস্কাৰ।
অ, নমস্কাৰ, নমস্কাৰ।
ভালনে বাকী?
বাকী খবৰ ভালে বাৰু আপোনাৰ?
হয় মইও আছো এ, ঠিকেই, ঠিক আছে।
ক'ত আছে
মই এতিয়া বৰ্তমান অলপমান ওলাই আহিছিলো।
অ', অ', এনে কিবা তেজপুৰ, তেজপুৰ যোৱা ধান্দাত আছে নেকি?
কি ক'লে?
তেজপুৰত যোৱা ধান্দাত আছে নেকি?
নাই, নাই মই এতিয়া বৰ্তমান এনেই এপাক ঘৰৰ কাষতে ওলাই আহিছো গৰমৰ কাৰণে। এই পুলতে বহি আছোঁ।
অ', অ', ময়ো এই আমাৰ
অ, আচ্ছা, আচ্ছা ঠিকে আছে। বাকী ভাত, চাত খালে নাই, নাই, নাই, নাই। নালাগে, নালাগে, নালাগে, হয় হ'ল ন। মই নাই খোৱা মই নাই, নাই। এতিয়া নহয় অলপমান দেৰি হয় মোৰ মানে ঘৰত আমাৰ সেইকাৰণে অলপ দেৰি হয়।
অ, আজি কি বনালে পিছে?
তাকে মায়ে কি বনাইছে মই চোৱাই নাই মই অলপমান গৰম অশান্তি পাইছো। কাৰণে ওলাই আহিলোঁ অলপ আগতে এইয়া পথাৰতে বহি আছোঁ অলপ নিজন জাল জেগাত।
অ', আচ্ছা আমাৰ আজি এনেকা পৰঠা বনাইছে ধৰ
অ', হয় হয় হয় হয়। আজি মানে আপোনালোকৰ ভাত নহয় ৰুটি ন ৰুটি পৰঠা।
অ', সেয়াই হ'ব ধৰা চিকেন কাৰী অকণ
অঁ', ঠিকে আছে সদায়নো কিমান ভাত খাই থাকিব ন সেইটোও হয়।
সেইটোৱেই।
তাকে বাকী আপোনাৰ হেৰি কলেজ এতিয়া বৰ্তমান বন্ধ নেকি ন মই জনাত।
অ', কলেজ বন্ধ বাৰু এতিয়া গৰমৰ বন্ধ দিছে ধৰ।
অঁ', ছামাৰ ভেকেশ্যন হয় হয় ঠিকে আছে। আমাৰো সেই এতিয়া বৰ্তমান কলেজ বন্ধ দি আছে।
অঁ', পিছে
প্ৰেক্টিকেল খিনি আছে দিবলৈ সেইখিনিৰ কাৰণে কৰি আছো ঘৰতে অলপ চলপকৈ প্ৰেক্টিকেল ছাবমিট কৰিব লাগিব চৈধ্য তাৰিখে তো তেতিয়ালৈকে প্ৰেক্টিকেলখিনি খতম কৰোঁ দে দি দিম আৰু মানে এতিয়া থাৰ্ড চেমটো শেষ হ'ল। এতিয়া এইবাৰ ফৰ্থ চেম পাম আকৌ আগষ্টৰ পৰা কলেজ খুলিব তেতিয়া ফ'ৰ্থ চেম ষ্টাৰট হ'ব।
অঁ', আচ্ছা।
আপুনি বৰ্তমান এতিয়া কোনটো চেমত আছিলে?
মই এতিয়া ছিক্স এম পাম ধৰ।
আপুনি ছিক্স এম পাব ন ঠিকে আছে আপুনি মানে এক বছৰ ছিনিয়ৰ আছিলে মোত কে ন হয় হয় আপোনালোকৰ বাকী স এনে কলেজৰ পেক্টিকেল চেক্তিকেল সনেকৈ দিয়া হয় আছেনে?
প্ৰেকটিকেল দিয়ে বাৰু বহুত দিয়ে প্ৰেক্টিকেল।
দিয়ে ন তাকে মোৰ সেইটো থাকে সুধিবৰ কাৰণে সেই মই বো কষ্ট হয় যে নহয় হয় মিলাবলৈ আপোনালোকৰ প্ৰেক্টিকেলৰ টাইমটো মানে এইফালে পঢ়াও থাকে। প্ৰেক্টিকেল আকৌ সপ্তাহে সপ্তাহ এটটা পি এটা দিয়ে থাকে।
অ', দিয়ে থাকে অ'।
দিগদাৰ হয় বাৰু।
উম।
বাকী এতিয়া মানে বৰ্তমান ফ্ৰী আছে?
ফ্ৰী আছোঁ বাৰু মই বাৰু।
হয় কওক কওকচোন আপুনি কিবা এটা ক'ম বুলি ভাবিছিলে।
অ', এই আম মানে আপোনাৰ পৰা অলপ সহায়ো লাগিছে ধৰ আমাৰ ধৰ তেনেকে উম, বেছেৰীয়া ধৰ যোনটো ৰাস্তা পথাৰৰ।
হয় হয়।
তাত ধৰ আমি গছ ৰোপণ কৰিম বুলি ভাবিছিলোঁ।
হয়।
অ', তাত ধ আপুনি কিবা ডনেট চনেট কৰা যদি সহায় সহযোগিতা।
আপোনালোকে অঁ', মানে কৰি আছে ন সদায়?
অ', সদায় ধৰ গছ ৰোপন কৰোঁ।
অ', আচ্ছা ঠিকে আছে ভাল ষ্টেপ এটা লৈছে ন যিহেতু যেনোকে গৰমো দি আছে আৰু তাতে গছ গছনি কা ফুৰিছে চৰকাৰৰ ফালৰ পৰাও হেৰি ইমান হেৰি হৈ আছে দিগদাৰ হৈ আছে গৰমৰ মানুহ থাকিব পাৰে গছ অলপ লাগে জিৰণিৰ কাৰণে বা বতাহৰ কাৰণে।
অ', তাকে।
হেৰি তাকে মই তেন্তে হলে আপুনি চিন্তা কৰিব নালাগে মই কিবা এটা ডনেশ্যন কাৰণে মিলাই দিম বাৰু আপোনাক মই টো দি দিম আপুনি টেনশ্যন দিব নালাগে আপোনাৰ বেংক একাউণ্টৰ ডিটেইলচটো মোক দি থৈ দিব বাৰু। কিবা ডনেশ্যন হয় বাকী এনেই মই হেৰি আছিলে মই মানে আপোনাৰ লগতে এটা হেল্প এটা কৰিব পাৰিম মোৰ মানে চিনাকি এন জি অ' এখন আছিলে, তাত তাত তাৰ পৰা মানে মানুহ যদি লাগে আপোনাক ভলেণ্টিয়াৰ হিচাপে আপুনি মানে হায়াৰ কৰিব পাৰিলে হয়, মোক কৈ দিলোঁ হয় কথা পাতি দিলোঁ হয়, আপোনাৰ যিহেতু ক'লে কৰিবলৈ কষ্টও হয় ইমানখিনি গছ ৰোৱা চোৱা। তাৰ পৰা মই দুজন বা তিনিজন এনেক ভলেণ্টিয়াৰ মিলাই দিলোঁ হয়। তেতিয়া একেলগে সিহঁতৰ লগতে একেলগে কামটো ট্ৰাইভ কৰিব পাৰিলে হয় ডট্ৰাইভটো ছাকচেছফুল।
অ' অ' বেয়া নহ'ব হ'ব আপুনি ঠিক কৰি দিব।
হয় মই সিহঁতক কৈ দিম বাৰু ইনফৰ্ম কৰি দিম কিন্তু সিহঁতৰ মানে এটা হেৰি আছে, সিহঁতে গছপুলিখিনি ৰুলে তেতিয়া মানে মানে ছ'চিয়েল মিডিয়াত অলপমান প'ষ্ট কৰে মানে ইনষ্টাগ্ৰাম হেণ্ডেলতে হওক বা ফেচবু বুকতে আৰু ইউটিউবত সিহঁতৰ একাউণ্ট আছে চেনেল আছে। তাতে মানে সিহঁতে প'ষ্ট কৰে ত' সেইটো আপোনাৰ একো প্ৰব্লেম টো নাই নহয় ন, সিহঁতে
নাই নাই নাই সেই সেইটো একো প্ৰব্লেম নহয় সেইটো আমাৰ কাৰণে অতি সুখবৰ বুলি ক
অ' সেইটোৱে মানে পাব্লিচিটিও হ'ব, অলপমান আপোনালোকৰো অলপ সহায় হ'ব।
অ' এনেকৈ পাব্লিচিটি হ'লেও ধৰ আমাৰ অলপমান ভাল হব।
অ' অলপমান আৰু সেন্তে লগতে মানে দনেশ্যন কাৰণে লগতে তাতেও একেলগে হেল্প খোজে ভিডিঅ'কেইতাত যেতিয়া পাব্লিছ কৰে। ত' আপোনালোকে তাৰ পৰাও ওপৰেদি এক্সট্ৰা ড'নেশ্যনৰ হেৰি পাবও পাৰে।
অ' অ' সেইটোৱে আমি ধৰ এতিয়া ধৰ ছচিয়েল মিডিয়াৰ পৰা আমি ধৰ এতিয়া অসমৰ বহু বিভিন্ন, প্ৰান্তত ধৰ যাব ভিডিঅ'টো।
হয় হয় হয়।
তেতিয়াও ধৰ আমি পাম ন বহুত আৰু ধৰ বহুতে জানিব আমি বহুত অ' তেজপুৰত ধৰ আমি বহুত গছ গছনি ৰুব পাৰিম।
অ' তাকে।
সেইটো কাৰণে ধৰ ভালেই হ'ব দিয়ক ক'ব ক'ব আপুনি।
অ' মই তেন্তে হ'লে তেওঁলোকক জনাই দিম।
পিছে আপুনি এনেই চাকৰি বাকৰি কিবা
চাকৰি বাকৰি হেনেকে বাৰু এতিয়া বৰ্তমান এতিয়া মোৰ নাই এতিয়া মই কলেজ গৈহে আছোঁ, ভাবিছোঁ টো এই মোৰ ডিগ্ৰীটো শেষ হোৱাৰ পিছত একেবাৰে সেইটো মাথা মাৰিম বুলি ভাবিছো এতিয়া বৰ্তমান মানে দৰিও নাই। মই খেলি আছোঁ ফুটবল খেলি থাকো আবেলি আবেলিও খেলোঁ প্ৰেক্টিছো কৰোঁ, হেৰি আৰু তাতে পৰি মানে আমাৰ ইয়াতে ঘৰৰ ওচৰতে খেলাও আছিলে দুদিনমান পিছত টুৰ্ণামেণ্ট এখন অৰগেনাইজ কৰিব।
অ'।
ত' সেইকাৰণে তাতো লাগি আছো অলপমান সেইটো আমাৰ ঘৰৰ ওচৰৰ মানুহকেইজনে মানে অৰ্গেনাইজ কৰিছে ছ' তাতে এটা টিম উলিয়াম বুলি ভাবিছোঁ আমাৰো।
অ' আমাৰো টিম এটা আছে।
হয় নেকি, আছে যদিতো ভালেই মই আপোনাক বস্তু বুজাই দি, তেন্তে হলে আপুনি এটা টিম নিজৰ ফালৰ পৰা পুৰা ফিক্স কৰি কিনে আনিব লাগিব, ত' এই এঘাৰ জুলাইত তাৰিখে আছে মানে আৰম্ভ হব টুৰ্ণামেণ্টখন।
অ'।
এ টুৰ্ণামেণ্টখন এঘাৰ জুলাইত আৰম্ভ হব আৰু ঊনৈশ জুলাইত ফাইনেলখন আৰু ছেমি ফাইনেলখন মানে হেৰি হব এঘাৰ জুলাই পৰা ঊনৈশ জুলাইলৈকে আঠ দিন। ন দিন মাহ ক্ষমা কৰিব তাৰপিছত হেৰি তাতে, আমাৰ জই জইন ফীজ হ'ব আঠশ টকা।
অ'।
আৰু তাৰপিছত প্ৰাইজ মানে আছে টুৱেণ্টি থাউজেণ্ড। উইনাৰ আৰু টেন থাউজেণ্ড ৰানাৰ্চ আপ।
অহ।
এইটো হেৰি, সেইটো কাৰণে প্ৰায়খিনি বুজাই দিলোঁ আৰু বাকী এনেই বেষ্ট প্লেয়াৰ অফ দা টুৰ্ণামেণ্ট সেইবিলাক কৰোঁ এৱাৰ্ড দিয়া যাব ট্ৰফিজ এণ্ড প্ৰাইজ মানে আছে টু থাউজেণ্ডকৈ বেষ্ট প্লেয়াৰ অফ দা টুনামেণ্ট, গ'লডেন গ্লাব, গ'ল্ডেন বুট, এইবিলাক দিয়া হ'ব।
আচ্ছা।
আপোনালোকে হেৰি কৰিলে, বিচাৰিলে তেন্তে জইন কৰিব পাৰিব, এইট হাণ্ড্ৰেড এনেই জইনিং ফিজ হয় আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কিন্তু দহ তাৰিখৰ আগত কৰিব লাগিব।
দহ তাৰিখৰ আগত।
ক্ল'জ দিব ত' আপোনালোকে চিয়ৰ হৈ পাৰিলে দহ তাৰিখৰ আগত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব যদি পাৰে আৰু কিবা কিবা কাৰণত যদি মানে আপোনাৰ ধৰি লওঁক ফাৰ্ষ্ট মেচখন জইন কৰাৰ পিছত হাৰি গ'ল। ত' আপুনি ন'ক আওট হৈ যাব, ন'ক আওট ষ্টেচ কিমান হ'ব। ত' আপুনি যদি বিচাৰে যে ৰিজইন কৰিম বুলি আকৌ এবাৰ জইন কৰিম বুলি তেতিয়া। তেতিয়া হ'লে আপোনালোকে ফাইভ হাণ্ডেডত আকৌ চেকেণ্ড‌ টাইম ৰিজইন কৰিব পাৰিব।
অকে আচ্ছা, আচ্ছা। নাই আমাৰ প্লেয়া ঠিকে আছে বাৰু আমি ফাইনেলকে যাবলৈ সক্ষম হ'ম চাগে।
অহ, ঠিকে আছে তেন্তে আপোনালোকে পাৰিলেতো ভালেই আমাৰ অলপমান টিমৰো মেনেজ কৰিব চেষ্টা কৰিছিলোঁ টিম পালে ভালেই হ'ব। আমাৰ এতিয়া বৰ্তমান এতিয়ালৈকে ওঠৰটা টিম মানে ৰেজিষ্টাৰ্ড কৰিছে। ৰেজিষ্টাৰ হ'ল আমি এক্সপেক্ট কৰি আছোঁ, চল্লিছ পঞ্চল্লিছটা টিমমান হ'ব বুলি টোতেলত। তেতিয়া মানে চল্লিশ পঞ্চল্লিছটা টিম হ'লে মানে নকআউটটো অলপ লম্বা চলিব ন'। ত' অলপমান ভাল হ'লে হয়। প্ৰাইজ মানিটো অলপমান বঢ়াব পাৰিলো হয়। এক্সট্ৰা যদি পিছত বঢ়াব পাৰিলি হয় সেইটো কাৰণে।
হ'ব আৰু হেল্ল', হেল্ল'।
আৰু মানে এইটো আমি ডে পাতিব নোৱাৰো চবত, নাইটে পাতিব ডেত বহুত গৰম। পৰিছে ন' এতিয়া।
হয় মই আমি সেইটো চিন্তা কৰি পেলাই ভাবিছোঁ মানে নাইট কৰিম বুলি। সেইবিলাক কাৰণে আপুনা স্পনচাৰ মিলাইছোঁ আমাৰ লাইটৰ খৰচৰ সেইবিলাক উঠাম বুলি কৈছে তেওঁলোকে। সেয়া হৈ যাব। তাৰপিছত নাইটে কৰিম, নাইটে মানে এক্সচোয়েলি ফাৰ্ষ্ট মেচ কেইখন তাতে দিনতে হ'ব মানে আপোন ধৰি লওঁক চা পাঁচটা বজাৰমানৰ পৰা আৰম্ভ হৈ যাব ত' এখন মেটচমান দিনত পৰিব, তাৰপিছত বাকীখিনি ৰাতি পৰি যাব সেনেকুৱা আৰু।
অহ, হৈ যাব। চাৰে পাঁচটামানান বজাৰ পৰা আৰম্ভ কৰিলেও হৈ যাব।
হয় চাৰে পাঁচটা মানে, ফাৰ্ষ্ট মেচখন চাৰে পাঁচটাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু একেফে চাৰে নটালৈকে মানে এদিনত চাৰে নটালৈকে লাষ্ট মানে খেলাৰ সময় ৰাখিম বুলি ভাবিছিলে।
মোৰ কাম মানেই বেলেগ। ফুটবলখন ধৰা নব্বৈ মিনিট হয় ধৰা।
হয়, নব্বৈ মিনিটে হয়। নব্বৈ মিনিট একচুৱেলি আমি চেমি ফাইনেল আৰু ফাইনেলটো কৰিলো হয় কাৰণ কিয় বহুত টম হ'ব ন'। ত' আমাৰ টাইমটো মিলাবৰ কাৰণে অলপমান প্ৰব্লেম হ'ব আৰু যিহেতু বেছি টাইম নাপাওঁ সেইকাৰণে আমি প প্ৰথম মানে প্ৰথম ফাৰ্ষ্ট ন'ক আউট ষ্টেজছ মেট্ৰচ্ কেইখন পোন্ধৰ মিনিট, পোন্ধৰ মিনিটৰ হাফ দুটা। থাৰ্টি মিনিট তাৰপিছ ফাৰ্ষ্ট ন'ক আউট জিকাৰ পিছত ৰাউণ্ড অফ ছিকটিনটু। ফৰ্টি ফাইভ মিনিট, ফৰ্টি ফাইভ মিনিট এনেকৈ কৰা পেলাই নব্বৈ মিনিটকে কৰাই দিম বুলি ভাবিছিলোঁ।
অঔ আচ্ছা অতি ভাল খবৰ এইটো।
অ মানে তেতিয়া আপোনালোকৰ বেছি প্লেয়াৰ্চৰ কষ্টৰো হেৰি নাথাকে আৰু যিহেতু মানে এতিয়া আমাৰ টাইমও মিলাব নোৱাৰা হৈ যাম টিম বেছি হৈ গ'লে আমাৰ এইখিনি সেইটো টাইমৰ ভিতৰত শেষ কৰিব নোৱাৰিম ন সেইকাৰণে অলপমান টাইমটো ষ্টাৰ্টিঙৰ মেচ কেইখনৰ অন্তত কমাই দিয়া হৈছে।
অ হ'ব আমি যাম ধৰ নিশ্চয় আপোনালোকৰ তাত
হয় হয় আৰু আপোনাৰ তাৰ ওপৰে যদি কিবা চিনাক আছে আৰু এক্সট্ৰা যদি টিম গোটাই দিব পাৰে তেন্তে আপুনি চাবচোন কথা পাতি
হ'ব মই আৰু আৰু হেল্ল
হয় হয়।
মই ধৰ আজিকালি এআইত এনেকুৱা ধৰ ফুটবলৰ এনেকুৱা হেৰি বনাও বেনাৰ বনাও টো সেইখন বেনাৰ বনাই অ প'ষ্টাৰখন বনাই পেলাই মই চচিয়েল মিডিয়াত মোৰ দি দিম
অ হয় ঠিক আছে দি দিব আপোনাক মই তেতিয়া হ'লে আপোনাক মই গোটেইখিন ফৰমেলিটিছ কেজুৱেলিটি চব দি দিম আপোনাক গোটেই ইনফৰমেশ্যনখিনি দি দিম আপুনি সেইখিনি লৈ পেলাই আপুনি ভালকে বেনাৰ এখন ধুনীয়াকে বনাই দিব আমিও যাতে সেইখন পাব্লিছ কৰিবলৈ চচিয়েল মিডিয়া ইউজ কৰিব পাৰো।
অ চোচিয়েল মিডিয়াত ধৰ আজিকালি বহুত ভ এগ্ৰিভ ন বহুত ভাল হ'ব চচিয়েল মিডিয়াটো এইবিলাক অ
পাব্লিছ কৰিলে তেতিয়া মানে মানুহে বেছি গম পাব যে তেতিয়া আমাৰো অলপ হেৰিফালে সহায় হ'ল হয় সেইকাৰণে
ছচিয়েল মিডিয়াত মোৰ বিভিন্ন ধৰণৰ বহুত ফলোআৰ্চ আছে ধৰ হৈ যাব তেওঁ পাব্লিচিটি অসমৰ বিভিন্ন প্ৰান্তত যাব। ভিডিঅ'টো ধৰ অ ভাল হ'ব বাৰু তেওঁ বহুত বহুতো টিম ওলাব।
বাকী নাই, নাই, মই বাৰু ভাত পানী খোৱা নাই।
অ'
তেতিয়া অলপমান দেৰি হয় আপোনাক তেতিয়া কৈছিলো বাৰু মই হেৰি হোৱা নাই বুলি। অলপমান দেৰি হয়। এঘাৰটামান বাজে।
অ' আচ্ছা।
এ আৰু এনেও এতিয়া গৰমৰ দিন যিহেতু কিমান আৰু ভাতটো সোনকালতে খালে আকৌ দিনটো ৰাতিটো হেৰি খাবলৈ অশান্তি লাগি থাকে অশান্তিটো টোপনি নাহে সেইকাৰণে দেৰিকে ভাত খাই পেলাই আমাৰ শুৱা যায় আৰু মানে কমেও এঘাৰটামান বজা হয়েই আৰু আমাৰ ভাতটো খাওঁতে
অ'
তাকে। আপুনি এতিয়া ক'ত এনেই ঘৰতে আছে চাগে ন।
মই এই আমাৰ পথাৰখন পথাৰৰ ফালে ওলাই আহিছিলো বহুতো গৰম পৰিছে ন।
অ' হয়। ময়ো সেনেকে অলপমান ঘৰৰ বাহিৰতে পথাৰ চাইডতে ওলাই আহিছিলো বাৰু। তাতে অলপমান পুল এটাতে বহি আছো।
অ আমাৰো পথাৰ এয়া নোৱাৰি অ আমাৰো আমাৰ এই পথাৰত বহুতো ধৰ এনেকুৱা বহুত ভাল লাগিছে। জোনাকী পৰুৱা বোৰ ওলাই আছে ধৰ
অ' হয়, হয়।
অ' গৰমো
কিন্তু জোনাকী পৰুৱা সেইবিলাক পথাৰত এনেকৈ জিলিকি মৰিকি থাকিলে বৰ ভাল লাগে দেখিবলৈকো।
উম,